কি কৰি আছা তুমি?
অ', এনে বহি আছোঁ দিয়া, তুমি কি কৰি আছা?
হয়, মই এনেই আছোঁ ৰ'বা, মই এনে বহি মানে আহিছিলোঁ অলপ। অ', লগৰজনীৰ ঘৰত গৈ কেনে।
আচ্ছা, অ' লগৰ ঘৰত গৈছিলা নেকি?
হয়, লগৰ ঘৰত গৈছিলোঁ মানে, মানে মাতিছিলে, মানে খানা খাবলে। অ' সেইটো কাৰণে গ'লোঁ আৰু, দুই দুই জাগাত মাতিলে গম পালোঁনে। দুই জাগাত গৈ যাব লগা হ'ল আৰু মোক, হয়। হয় মানে দুই জা এটা জাগাত খালো মাংস আৰু পুৰি আৰু ভাজি, আৰু এটা জাগাত খালো মাংস। স ভাত আৰু শ্লাাদ।
অ', আচ্ছা, হয় নেকি? ভাল লাগে এনেকুৱা, কি
হয়-হয়, এনেকুৱা গ'লে বৰ ভাল লাগে মানে গৈ কেনে, আৰু এক মানে একেলগতে মানে দুই-দুই জেগাত মাতিল ন, সেইটো কাৰণে মানে, খাবলৈ নোৱাৰি মই মনে পুৰিটো বেছিয়ে ভাল পাওঁ, সেইটো কাৰণে মানে কি বেছি খাব নোৱাৰিলোঁ, আৰু মানে দুটা-তিনিটা এনেই খালোঁ, এনেই মোৰ ফ্ৰেণ্ডে কি গৈছি। বোলে, তুমি মানে অ' পোন্ধৰটা মান খাবই লাগিব। মই ভাল পাওঁ বুলি ন, মোক মানে ন খাব দি, তাৰ পিছত মই ক'লোঁ, ট্ৰাই কৰিম। মানে পাৰিলে যদি খাম আৰু তাৰ পিছত যেতিয়া খালোঁ ন, আৰু পুৰিটো মানে বহুত মটা মটা আছিলে। এইটো কাৰণে মই মানে দুটা খালোঁ দুটাৰ পৰা আৰু এটাৰ পৰা আধা খালোঁ। খাবই পৰা নাই আৰু মানে মোক ইমান লেগ পিচ দিছিলে খাবলে আৰু মোক লাজো লাগিছিল, লেগ পিচ মানে মানুহ কাকত এনেকে খাবলে। ন, অলপ লাজ লাগে, তে সেইটো কাৰণে, মানে তেতিয়া খালোঁ আৰু, মই চিকেন বৰ ভাল পাওঁ। তে, সেইটো কাৰণে খালো, বৰ ভাল লাগিলে খাই কেনে।
অ', মোকো ভাল লাগে দিয়া, পুৰি মইয়ো বৰ ভাল পাওঁ, ঘৰত বনাওঁ‌, কেতিয়াবা খাওঁ। বৰ ভাল লাগে পুৰিৰ লগত এই চব্জি, তোমাৰ এই মই কা কালিয়ে খাইছো তুমি যিহেতু কলা ন, মই কালি খাইছিলো, মানে মই টিউচন যত কৰাওঁ ন। তাতে খাইছিলোঁ মানে, তোমাৰ পুৰি আৰু মাংসৰ লগত খাইছিলোঁ, বিৰাট টেষ্টি
হয়, হয়, বৰ ভাল লাগে, ম্‌ মোৰ ফ্ৰেণ্ডজনী বহুত টেষ্টি , ইমান টেষ্টি লাগে। মাই মোৰ লেগ পিচটো মানে, তাৰ ঝুলেদি মানে, গ্ৰেভিটো ঝুলেদি যেনেকা মানে লেগ পিচ পকৰা যেনেকে খাই ন, চাটনি লগাই, মই সেনেকুৱা মানে লেগ পিছো জোলত লগাই লগাই খাইছোঁ। মানে, ইমান টেষ্টি লাগিছিলে ন, বহুত ধুনীয়া লাগিছিল। মানে অলপ মানে চাট পটা লাগিছিল, জ্বলাও লাগিছিলে, সেইটো কাৰণে বৰ ভাল লাগিলে।
উম, ময়ো পুৰি মইয়ো বেছিকে তোমাৰ পুৰি আৰু এই ৰুটিৰ লগত মাংস খাই বৰ ভাল পাওঁ। মই ৰুটি ৰুটিৰ লগত, এ মাংসৰ চব্জি খাই ভাল পাওঁ মই, মাংসৰ জোলৰ লগত
হয়-হয়, হয়, ৰুটিৰ লগতো মাংস বেছি ভাল লাগে আৰু পুৰিলেও মাংস ভাল নালাগে, যিহেতু সেইটোৱে হেভি হৈ যায়। হেভি হৈ যায় ন, সেইটো কাৰণে মানে মেটচ নহয়, আৰু এনে ভাজি আৰু নৰ্মেল ভাজি ল'লে হৈ যাব আৰু। পুৰি ভাল লাগে, এনে চাটনি-তাটনি দি, মানে যেনেকে চোলে
অ', অ' হয়, সেইটোৰ লগত খালে ভাল লাগে অ', সেইবোৰতো কেতিয়াবা এনে বাৰ্থডেত গ'লে আমি এনে খাওঁ ন, ভাল লাগে, পুৰি চুৰি চুৰিৰে দিয়ে যে বাৰ্থডেত
হয়-হয়, বৰ ভাল লাগে এনেকুৱাকে খাই কিনে, মানে, কিন্তু পুৰি লগত মাংসত তুমি ভাল লগা নাছিলে মানে, দুইটা তেল-তেল বস্তু ন, মানে, সেইকাৰণে খালোঁ আৰু, কিবা কে খালোঁ আৰু। কিন্তু বহুত ভাল লাগিল গৈ। কেনে বৰ ভাল মানে হাঁহি ফূৰ্তিৰে কথা পাতিলোঁ, আহ মানে চব মানে মানে মোৰ সেইটো স্কুল টাইমৰ লগ আছিলে, ত' তাতে লগ লোৱাতে মানে বৰ ভাল লাগে ন ফ্ৰেণ্ড বোৰক লগ-লগ। পালে আৰু বহুত হাঁহি-ফূৰ্তি কৰিলো সিহঁতৰ মানে এটা আইতা আহিছিলে হয়-হয়-হয়। হয়, তুমি ঠিকে ক'লা তাতেটো আইতাও আছিলে গম পোৱা নে, আইতাজনী ইমান ফূুৰ্তি কৰিছিলে ন' বৰ ভাল আইতাহঁতৰ লগত যুঁজি বৰ মজা লাগে হয় নে ন
অ' সেইটোতো হয় অ' এই ভাল লাগে আই তেওঁৰ লগতো মানে কথা পাতি ভাল লাগে ন' মানে অ', কেতিয়াবা এনেকুৱা থাকে মানে আইতাও কমেডি কৰে কেতিয়াবা।
হয়, হয়, আইতাবোৰ মানে আইতা ককাহৰ ককা আইতাবোৰ মানে বহুত কমেডি কৰে মানে সিহঁতে কি কি কৰি থাকে না বৰ ভাল লাগে মানে আইতা জনী টোপনি মাৰি আছিলে বহি বহি টোপ টোপনি মাৰিছে ত' মোৰ ফ্ৰেণ্ডে কি কৈ আছে বোলে, এ মানে নি-নিচা কৰি আহিছে। নিচা কৰি আহিছ। আইতাও মানে কিবা ক'লা আৰু এনেকাকে বৰ ফুৰ্ত লৈ মানে হাঁহি উঠি গেইছি আৰু মোৰ। বৰ ভাল লাগে এনেকা লগ পাই কিনে ফ্ৰেণ্ডবোৰৰ লগ বউহতকো লগ পালোঁ। বৰ ভাল লাগিলে, তুমি এনে যোৱা নে নোযোৱা মানে ফ্ৰেণ্ডবোৰৰ ঘৰত যোৱা নে নোযোৱা মানে? কিবা পাৰ্টি সাৰ্থি হ'লে এনেকুৱা, মানে স্কুল টাইমৰ ফ্ৰেণ্ডৰ ঘৰত গৈছিলা নে কেতিয়াবা?
অ', অ, গৈছিলোঁ মোৰ এজনী আছে লগ, তাৰ ঘৰত যাওঁৱে। আৰু কেতিয়াবা মানে এনে কিবা বাৰ্থডে চাৰ্থডে হলেও তাৰ ঘৰত যাওঁ তাৰ বাৰ্থডে মানে বহুদিন যিসকল আমি মিলি মিলি, আৰু তাৰ বাৰ্থডেত এনজয় কৰো খাওঁ বৰ ভাল লাগে ডান্স চানস শুনো ন' অ, সেনেকুৱা আমি লগকেইটা বাৰ্থডে-চাৰ্টডেত আহিলেও ভাল লাগে ন'?
হয়, হয়, বৰ ভাল লাগে, এনেকুৱা ফ্ৰেণ্ডবোৰক মানে বেছিভাগতো কলেজৰ ফ্ৰেণ্ডবোৰক মোক ভাল নালাগে, মানে ভালতো চবে হয়নে নহয়? কিন্তু ইস্কুলৰ ফ্ৰেণ্ড মানে বেলেগে লাগ ন' মানে এটা ভাই ভন্টি মানে বৰ ভাল লাগে, আৰু মোকতো মানে যেনেকা আজি গ'লো ন' ফ্ৰেণ্ডবোৰৰ লগ ধৰিলোঁ সিহঁতকো বৰ ভাল লাগে, মানে মোৰ ফ্ৰেণ্ড মানে বিয়াই পাতিবৰ হ'ল। মানে অ', মোৰ ফ্ৰেডৰ মানে, এজ হৈছে হয়, হয়, মানে অহা বছৰটো মানে
মানে সৰুতে বেয়া পাতি লয় ন' সেনেকুৱা কিছুমান থাকে। ছোৱালী মানুহৰ মানে আজিকালি মানে আ আগৰ পৰাই সেনেকুৱা আছে ন, এইটো তোমাৰ পৰম্পৰাই আছে। যে, আগৰ পৰাই বিয়া পাতি দিয়ে সৰুতে।
বিয়া হয়, হয়, এইটো তুমি ঠিকে ক'লা, আগতিয়াকৈ বিয়া আৰু সৰুতে বে, কিন্তু আজিকালি তেনেকুৱা দিয়া নাই ন। চৰকাৰৰ মানে কি আ, টুৱেন্টি, টুৱেন্টি টু এজ হ'বই লাগিব ছোৱালী মানুহ এনেকুৱা, আৰু মোৰ হয়, হয়, আগত এট টিন আছিল হয়, এতিয়া টুৱেন্টি টু, টুৱেন্টি এনেকা হ'বই লাগিব হয়, এ, মোৰ ফ্ৰেণ্ডজনী এ এইজ আছে যিহেতু আমি স্কুল লাইফৰ- ফ্ৰেণ্ড আছিল ন' ইতিটো মানে এনেও স্কুল টাইমতো সি মোৰ চাই ডাঙৰে আছিল। যে, সেইটো কাৰণতে তাৰ মানে বিয়া হ'ব আহা বছৰ মানে মোক ইনভাইট কৰিছ চে, ক'ব নোৱাৰো যাব পাৰিম নে নোৱাৰিম, কিয় কি গাঁৱত হ'ব ন' বিয়া, আৰু আমি ইয়াৰ পৰাটো গাঁৱত যাবতো অলপ হয়, মানে তাই কৈছিল মোৰ ফ্ৰেণ্ডজনী হয়, মোৰ ফ্ৰেণ্ডজনী কৈছে তোমাক টিকেট, চিকেট চব কৰি দিম, তুমি অকল যাব লাগিব, আৰু এংকা
অ', ত' ভালেই চোন যাবা তুমি, যাবা অ'। যাব পাৰিবাচোন একো নাই, আৰু তোমাক টিকেট, চিকেট কৰি দিব যদি আৰু ফ্ৰেণ্ডৰ তোমাৰ ইস্কুলৰ লগ হয়, ন? ত' যাব পাৰিবা সেনেকুৱাতো অ', সেনেকুৱাতো এতিয়া আৰু চাঞ্চ নোপোৱা ন এবাৰ বেয়া হৈ গ'লেতো আৰু কেতিয়াও চান্স নো
ঠিকে ক'লা মানে যিটো ফেমলিক মাতিছে, আৰু ফেমলিবোৰ মানে এতিয়া বৰ তোমাৰ ঠিক হোৱা নাই। কোৱা গৈছে মানে কৈ থোৱা গৈছে যে, তুমি আহিবা বুলি কৈ কিনে ফাইনেলটো হোৱা নাই।
মানে সৰুৰ লগ কেইটা স্কুলৰ সবোৰে বেয়া হৈ গ'ল মানে চবে বিয়া পাতিলে, তেনেকুৱা আছে মোৰ বহুতে মানে এনেকুৱা হৈছে আৰু চবৰে বেয়া হৈ ৰ', এতিয়া মানে বিয়া তাকে তুমি এতিয়াও কথা পাতো কেতিয়াবা ইনষ্টাগ্ৰামত কেতিয়াবা মানে স কল চল কৰি। কথা পাতো ভাল লাগে।
হয় হয়, বিয়া পাতাটো বেয়া নহয়, কিন্তু এই মানে যেনবিলাকে বিয়া পাতও বেয়া নহয় যিহেতু এতিয়া ছোৱালী মানুহ এটা বয়স হৈ যোৱাৰ পাছত মানে এটা যি বিয়া হৈ গলে মানে এটা ভাল হয় আৰু আমি যি ভাবি নহয় মানেলপ মানে ডাঙৰক বিয়া মানে ডাঙৰ হলে বিয়া পাতিম আৰু ডাঙৰ হলে বিয়া পাতি এনেও কৰি কৰি কৰি অলপ কিবা কৰিম অলপ কিবা কৰিম বুলি। মানে বেছি দেৰি হৈ যায় মানে এনেকুৱা কি মোৰ এটা বা এজনীও আছে হা। বাজনী মোৰ বহুত স্মাৰ্ট আছে বহুত। পঢ়া লিখা আছে মানে জবো কৰিছিলে মানে আগতে। ইমানে মানে ভাল ল'ৰা চাই ভাল ল'ৰা চাই ভাল ভাল ভাল বুলি ভাবি কেনে এতিয়ালৈকে বিয়া হোৱা নাই। মা সিহঁতৰ মানে তেওঁওলোকৰ মা-দেউতাও ডেথ কৰি গৈছে। তে বহুত বেয়া হ'ল ন মানে যিহেতু এ নিজৰ ডাঙৰ- ডাঙৰ থাকিলে নাথাকে যেতিয়া বহত বেয়া হয় ন সেইটো কাৰণে বা জনী মানে এনেই আছে।
অ' অ' সেনেকুৱাতো আছ আমাৰো ঘৰৰ ওচৰৰ এজনী আছে, তেওঁৰ এনেকুৱাই। মানে তাৰ পিছতো হৈছে আৰু বহুত মানে এইজ হোৱাৰ পিছত হৈছে এনেকুৱা হয় চ
হয় হয়, মানে এইটোতো হৈ যায় যিহেতু তাৰ মা-দেউতা আছিলে, মানে আমাৰ যোন মানে যোন বা জনী আছ ন সেইহটোত মানে মা দেউতাও ঢুকাই গৈছে মানে মানে বহুত কম এজতে ঢুকাইছে অ,
দেউতা
হয় যিহেতু মা দেউতাই মেইন ন চাদীবোৰ মানে বিয়া চয়া কৰা বোৰ মা দেউতাইহে খুৰা খুুৰী এইবোৰ মামা মা
আৰু এইটো তুমি নিজে ডিচিজনটো ল'ব নোৱাৰা ন এইটো ডিচিজন ল'ব কাৰণে মানে মা কোনোবা ডাঙৰ মানুহ থাকিব লাগে ঘৰত।
হয় তুমি যিহেতু যিমান ইনকামো কৰি নলাগেিয় তুমি মানে বিয়াৰ কাৰণে তুমি নিজে এইটো কৰিবা কিন্তু যেতিয়া মানে ডাঙৰ যি ডাঙৰৰ য হাত নাথাকিব নো তোমাৰ ওচৰত মানে বহুতেই বেয়া হয় সেনেকুৱা মানে এইটো বাৰ জনী এনোকা হল মানে দেখি বৰ বেয়া লাগে। অহা যোৱা একেলগত হয় ন এতিয়া বা জনী বয়সো হৈছে মানে এতিয়া মানে বয়সটো মানে দেখা
আতছা অ এনেকুৱা আছে কিছুমানতো সেনেকুৱা তোমাৰ থাকেই যোন মানে বিয়াই নাপাতি থাকি যায় মানে সেনেকুৱাই বুঢ়ি হৈ যায় মানে সনেকুৱা থাক বহুতজন থাকে ছোৱালী মানুহ আৰু ল'ৰা মানুহ থাকে উম উম হয় এনেক থাকে তোৰ কিছুমান ল'ৰা মানুহ সেনেকুৱা থাকে বিয়া নাপাতি কিনে মানে এনে বহি যায় আৰু তাৰ বুঢ় বুঢ়া বুঢ়ী হৈ যায়েনো।
হয় মানে লৰা মানুহ যদি বিয়া নাপাতিলে ন মানে লৰা মানুহ বহুতে নকয়। আৰু যদি ছোৱালী মানুহ যিটো বিয়া নাপাতিলে মানে বহুতে কয় মানে বহুতৰ মুখৰ পৰা শুনিবা যি ছোৱালীতো বিয়া পাতা নাই এনেকুৱা এ ল'ৰা মুখৰ পৰা মানে কি ল'ৰাটো বোৰ কামে কৰিয় থাকে ন সিহঁতে ম লাইফত ইমান বিজিয়ে হৈ থাকে। মানে কেতিয়াও এনেকে চিংগল নাথাকে চিংগল থাকিলে ফ্ৰেণ্ড বোৰৰ লগত থাকে আৰু ছোৱালী মানুহ হয় যি এক ঠাইতো যোন গতি
উম আৰু নিজ আৰু ল'ৰা মানুহৰ মানে নিজে মানে ডিচিজন লৈ লয় মানে সেনেকুৱা না ভাবে যে ফেমিলি ডিচিজন ল'ব লাগি বোলে সেনেকুৱা নাভাবে আৰু লৰা মানে নিজে মানে লৈ লয় উ। কাম কৰিলে নিজে ডিচিজন লয় নয় বেয়া পাতে সেনেুৱা কৰে নৰা মানুহে। আৰু ছোৱালী মানুহওতো অলপ থাকে ন ছোৱালী মানুহে ভাবে যে মায়ে দেউতাৰ মানে মা দেউতা থাকিলে ভাল হয় বুলি এনেকুৱা ভাবে ন ছোৱালী মানে ডাঙৰ মানুহৰ মানে টো ভাবে আৰু যে ডিচিছন লোৱাটো ভাল হয় বুলি।
হয়। হয়, মানে যিহেতু মানে ছোৱালী মানুহকে লাইফটো চলাব আছে ন সেইটো মানে মানে মা দেউতাৰ মানে সহায় লোৱাটো বেছি ইম্প বুলি ভাবে আৰু সিহতে যি কিন্তু মানে অ ল'ৰা মানুহ বহুত তো বেছি ভাগ বাহিৰতে কাম কৰো হয় নে নহয় ভিতৰৰ কাম কৰা খিনিতো মই ছোৱালী মানুহে কৰে যদি মা দেউতা যদি ভাল শিক্ষা নিদিব মা দেউতা যদি নাথাকিব। বেয়া হয় ন হয় সেনেকুৱ কে মোৰ ফ্ৰেণ্ডৰ এতিয়া মানে অ তাৰ দাদেকে কৈছে আৰু মই ক'লো নকৰিবা বুলি দাদোকে কল দাদা অ মোৰ ভাইটিয়ে হয় মানে যি তিটা কাম কৰি আছে। তাই নিজে ক'ল আৰু এতিয়া মানে ছোৱালী আছে এটা ঘৰত তাক যদি বিয়া যদি নিদিলে এতিয়া
মানে মানে নিজে মানে
হয়-হয় এইটো ল'ব পাৰে হয় এইটো মোৰ ফ্ৰেণ্ডে এনেকুৱা ডিচিশন লৈ আছে আৰু বৰ ভাল লাগিল। তাৰ কথাও শুনি গে যি এটা ছোৱালী মানুহ হয়। পাছত কিবা হব সেইটোতো গম নাপোৱা যায় ন সেইটো কাৰণে ঠিক ঠিক সময়তে বিয়া দিয়াতটো বেছি মানে প্ৰয়োযোগ হয় ভাল হয়।
উম হয় আৰু তোমাৰ এনেই বহি থাক অ হয় এইটোতো হয় তুমি ঠিকে কলা এনে ঘৰত বঢ়া মানে কিবা কৰা নাই যদি পঢ়া নাই একো কৰা নাই যদি এনেই বহি থাকিলে ম মানুহেও কিবা কিবি কব ন বাহিৰৰ মানুহে আৰু তোমাৰ সেনেকুৱাতো হয়। নিজেও কিবা কিবি ভাব আহিব মনত ন? এনেকুৱা থাকিলে কেতিয়াও কৰিবই মন নায বিয়া আছে এনেকুৱো ঠিকে কৈছে আৰু ভালেই দিছে
হয়-হয় ঠিকে কৈছে হ'ব দিয়া অ ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি বৰ ভাল লাগিলে আৰু পাছত গৈ কথা পাতিম দে ভালদৰে হয় ঠিক আছে দে। থেংক ইউ